অ নমস্কাৰ
নমস্কাৰ, কি কৰিছা?
আছো এনে শুই আছো তুমি?
অ মইয়ো মানে বাহিৰতে বহি আছো অলপ মানে
অ অ সেইয়াই আৰু ফেনৰ বতাহো কাম নকৰা হৈছে প্ৰকৃতিৰ বতাহ ল'ব লাগিব
বলিছে নে?
অ সেয়াই আজি আৰু কালি বহুত গৰম পৰিছিল ন
উম গৰম গৰম বহুত গৰম তুমি উম উম তুমি বাকী খবৰ ভাল
আছো তোমাৰ
উম ভালে দিয়া আৰু মানে আৰু বৈ আছোঁ এতিয়া ইমান গৰমত মানে ভিতৰত থাকি থাকি আমনি লাগিছে।
অ অ বাকী গৰমৰ বন্ধত কৰ'বাত যাব যাবানে এনে ফুৰিব
যাম সাত দহ তাৰিখ মানে শ্বিলং যাওঁ নেকি শ্বিলং যাম বুলি ভাবিছো ৰবা উম শ্বিলঙত দুদিনমান থাকিম আৰু ল'ৰাটোৱে আৰু মই তোমাৰ বাইহত যাব
অ অ ভালে এ এনেকুৱা দিনত আৰু শ্বিলঙে শ্বিলঙে যাব লাগিব তাতে সেইটোৱে আৰু
অ যাব লগা তুমি গৈ পাইছানে শ্বিলং
অ মই গৈছিলো সৰুতে
অ সৰুতে গৈছা
অ এতিয়া মানে এতিয়া নতুনকে চাই পোৱা নাই সৰুতে গৈছিলো ঘৰৰ লগত তেতিয়াই যোৱা আৰু ইমান ভালকে মনত নাই তাপমান আছে এইবাৰ আমি মানে ভাবিছো টো যাম বুলি কিন্তু কিবা কাৰণত যোৱাটো মানে নহ'ল
ৰবা গলে আৰু মানে যাবা
ৰবিবাৰে মানে আমি নগাঁও যোৱাৰ কথা আছে ৰবা এই বৰদোৱাত
অ', বৰদোৱা থান যাবা আহ শংকৰদেৱৰে মন্দিৰ ন এইটো
নহয় মাধৱদেৱৰা আছিল।
অ, অ, ভালেই দিয়া মোক ভ পোৱা নাই বৰু দোৱা
অ, তিনি বছৰ আগতে এবাৰ অ তিনিবছৰ এবাৰ গৈছিলো। কিন্তু এতিয়া মানে নতুনকে বনাইছে ন ভাবিলো এবাৰ চাই আহো গৰমৰ বন্ধ ফুৰি অহাও আহো।
অ, হয়-হয় দিয়া হয় দিয়া যাবা-যাবা অ, উ শংকৰদেৱ সেয়া মানে মাধৱৰ মাধৱদেৱ শিষ্য আছিল। শংকৰদেৱৰ ন
অ, মাধৱদেৱ শংকৰদেৱৰ শিক্ষা
নিশ্চয় আছিল। তেওঁৰে মানে তেওঁ ইমানেই শিষ্য মানে ভ ভক্ত আছিল। তেওঁ-তেওঁ ন শংকৰদেৱৰ
সেইয়াইতো ভগৱানে আ দুজনে মানে কলিৰ যুগৰ ভগৱ মানে কলিৰ। যুগৰ কৃষ্ণ আৰু বলোৰাম বুলি।
আহ। মানে ভালেই আৰু মানে কি আৰু ভগৱানৰ।
ভগৱানৰ মানে অংশ আহ ভগৱানৰ অংশ বুলি কয় আৰু।
উম উম। তাৰপিছতে মানে মই গৈ পোৱা নাই বাৰু শং আমাৰ ইয়াতে আছে বাৰু শংকৰী। মানুহ বুলি আছে কিছুমান শংকৰ মানে শংকৰী মানে আৰু তেওঁলোকে পূজা অৰ্চনা নকৰে। কৰি পেলাকে সেনেকুৱা আছে আমাৰ এইফালেও।
অ মানে মহাপুৰুষীয়া মানুহ আৰু।
অ মহাপুৰুষ বুলি কয় তেওঁলোকে মানে এ পূজাৰ ওচৰত নকৰে বাকী শংকৰৰ শংকৰদেৱৰ নাম প্ৰসংগত তে মানে ব্যস্ত থাকে আৰু
অ এনে অলপ চলপ জানোঁ আৰু ভাল লাগে সেইবোৰৰ মাজতে
ভালে তোমানে সেই গৈ পাইছানে? আহ হাজো মন্দিৰ গৈ পাইছানে?
হাজো মন্দিৰ অ গৈছো-গৈছো এই হাজো যে মাধৱ মন্দিৰ সেইটো
আহ মাধৱ মন্দিৰ গৈ পইছা?
অ, যাই পাইছো। এই ঘৰৰ লগতে গৈছিলো আমি।
অ ঘৰৰ লগত।
তোমালোকৰ তাৰ পৰাটো ওচৰতে চাগে অ, তুমি যাই থাকা মাজে-মাজে
এ, মাজে-মাজে নহয়। আমি যাও আহ মাঘৰ মাহত, মাঘৰ বিহুত যাব লাগে নে দিয়া দিব লাগে। তেতিয়া যোৱা যায় আৰু।
উ, মা অ হেৰি তেই যায় আৰু
হম কাতি মাহ যায়, আৰু তাৰ লগতে যে আছে কেদাৰ মন্দিৰ
অ অ সেইটো, সেইটো ভাল লাগে। সেইটোতো মই গৈ পাইছো। একদম মানে মানে পুৰণি প্ৰাচীন যুগ কৰে যেন লাগে আৰু।
মই কেডাৰনাথ ও গৈ পাইছো, শিৱ সাগৰে হয়।
ভাল লাগে জাই, মন-মন্দিৰত যায় বেছি ভাল লাগে, শান্তি শান্তি লাগে ন। শুনি আছেনে? শুনি আছেনে আপুনি? অ শুনি আছে নে?